অহ হেল্ল' অহ অ কি কৰি আছা?
মই আছো দিয়া এনেই ফোন চাই। তুমি?
উম ময়ো এনে আছো ৰ। চাহ তাহ খালা?
চাহ খালো। তুমি খালা?
অ মই খালো ৰ'বা।
অহ
বাকী হ কিবা কাম চাম কৰি আছা নেকি এ এনে আছে এতিয়া।
এতিয়াতো বৰ্তমান এনে আছো।
অ পঢ়া কমপ্লিট হ'ল তোমাৰ
পঢ়া নাই ৰ'বা চলি আছে এতিয়া আৰু এক বছৰমান আছে।
তুমি কি কৰি আছা এতিয়া?
মই তোমাৰ বি পি এ কৰি আছো
অ অ এনে গৰমটো কেনেকোৱা দিছে ন
এ নকবা ৰে ভাই কি গৰম দিছে আজিকালি
এ এটা তুমি ভিডিঅ' পাইছা নে জাৰ্মানীত যে পুৰা একদম চব বস্তু গলি গৈছে জোতা চোতা পৰা একদম অহ
কি ক এই সঁচা ন ভিডিঅ'টো
সঁচাই চাগে।
বাপৰে তেতিয়াহ'লে কেনে মানুহৰ কি অৱস্থা হ'ব।
তাকেতো এতিয়া বোলে চব মানুহ বিলাক মানে এচি কিনিবৰ কাৰণে বোলে দ দোকানতো একদম ভৰ্তি হৈ গৈছে বোলে
এ চি কিনোতো উপায় নাই কাৰণ এচি কিনিলো আৰু বিশ্বত চোন গৰমতটো আৰুহে বাঢ়ে
অ অ সেইটোৱে
কি ক'বা আৰু
মই ভাবিলো তোমাক আমিতো এনে ধৰা সামাজিক হওঁক পাৰিবাৰিক হওঁক আৰু নৈতিক বিষয় বিলাকত মানে এনে আলোচনা কৰিলো আজি মানে মই ভাবিলোঁ মানে তোমাক এটা মানে বিষয় লৈ কথা পাতো মানে যিটো মানে ধৰা প্ৰতিজন মানুহৰ লগতে জড়িত হৈ থাকে। বা মানে যিটোৰ পৰা কোনেও মানে আঁতৰি থাকিব নোৱাৰে আৰু মানে জীৱনৰ জীৱনৰ বি বিষয়ে কথা ক'ম বুলি ভাবিছো
আচ্ছা কোৱাচোন
মানে সেয়ে ৰুং পৃথিৱীৰ প্ৰতিজন মানুহ মানে জীৱন যাপন কৰে ন কিন্তু ধৰা আচৰিত কথাটো মানে এই যে জীৱন কি জীৱন কিয় বা জীৱন ৰ উদ্দেশ্যটো কি আমি আমি কিয় জীয়াই আছো এই প্ৰশ্ন বোৰৰ উত্তৰ মানে বিচাৰিবলৈ মানে খুব কম মানুহে মানে থমকি ৰয় আৰু
এইটোৱে ভাল ভাল বিষয় এটাই তুমি বাৰু বাছি লৈছা বাৰু
উম উম
বাকী এনে চোৱা পৃথিৱীতো প্ৰতিজন মানুহেতো জীৱন যাপন কৰেই। কিন্তু তাৰ আচৰিত কথাটো এইটোৱেই হৈছে ম চৰা জীৱন মানে। কিয় জীৱনৰ উদ্দেশ্য কি। আমি কিয় জীয়াই আছো এই মানে প্ৰশ্ন বোৰৰ উত্তৰ মানে বিচাৰিবলে মানে খুব। কম মানুহে থমকি থাকে বুজিছা।
উম উম। সেইটোয়ে আৰু আমি ধৰা প্ৰতিদিনে পুৱা উঠো। বা কাম কৰো পঢ়া শুনা কৰো বা উপাৰ্জন কৰো বা বিভিন্ন ধৰণৰ মানুহ লগ বা হাই। ধেমালি কৰো। বা কেতিয়াবা কান্দো আৰু কেতিয়াবা মানে আমি বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হওঁ। কিন্তু যদি। সকলোবোৰৰে মাজতে আমি কেতিয়াবা নিজক সুধিছো আৰু সুধিছো নেকি মানে মোৰ জীৱনৰ অৰ্থ কি?
অ।
এতিয়া চোৱা বহু সময়। সময়তে নহয় কাৰণ জীৱনৰ বাস্ত ব্যস্ততাই মানে আমাক মানে জীৱন বুজিবলৈ সময়। সময় নিদিয়ে বুজিছা না আৰু আমি জীৱন মানে জীয়াই। থাকোঁহে কিন্তু জীৱনক মানে অনুভৱ কৰিবলৈ মানে পাহৰি যাওঁ ব্যস্ত। ব্যস্ততাৰ মানে কাৰণতে।
এনে মই যদি তোমাক সুধো আৰু জীৱন মানে কি তুমি কেনেকুৱা উত্তৰ দিবা আৰু।
এই প্ৰশ্নটোতো একমাত্ৰ উত্তৰে নাই কাৰণ বিজ্ঞানীয়ে ক'ব। ধৰা জীৱন হৈছৈ জন্ম বৃদ্ধি তাৰপিছত তোমাৰ। চাহ প্ৰকাৰ। প্ৰাসাদ তাৰপিছত তোমাৰ প্ৰজনন আৰু মৃত্যুৰ গঠিত এই জীৱিকা জীৱিক। জৈৱিক প্ৰক্ৰিয়া আৰু কিতু যদি আমিচ। দাৰ্শনিকে যদি তোমাক দাৰ্শনিকক যদি সুধিব যা তে তেওঁ ক'ব তোমাৰ জীৱন হৈছে এটা অভিজ্ঞতাৰ যাত্ৰা। য'ত কবিয়ে ক'ব জীৱন এটা জ্ঞান, শিল্পীয়ে কব জীৱনে এখন ছবি এ বহুত ধৰণৰ। কিন্তু মোৰ দৃষ্টিত যদি। কলৈ যাওঁ যা জীৱন হৈচ্ছে তোমাৰ এ শিকি যোৱা ভাল পোৱা তাৰপিছত ভুল কৰা। আকৌ পুনৰ উঠি উঠি। পৰিও মানে পুনৰ উঠি পেলাই আকৌ তুমি ধৰা। দাৰুৱা আৰু নিজৰ মানে অন্তিত্বৰ অৰ্থ মানে বিচাৰি যোৱাৰ এক। অন্তহীন মানে যাত্ৰা আৰু।
ঠিকেই কলা তুমি ধৰা জীৱন মানে কেৱল ধৰা। শাস শ্বাস লোৱাৰ মাজত মানে সীমাবদ্ধ কৰিব নোৱাৰি আৰু জীৱনক। জীৱন মান ধৰা অনুভৱ সম্পৰ্ক। সপোন সংগ্ৰাম সফলতা ব্যৰ্থতা আৰু আশা। এনে তোমাক যদি শুধু মানে ধৰা। এজন শিশু মানে জন্ম লোৱাৰ সময়ত মানে তেওঁৰ হাতত মানে একো নাথাকে ন। তেওঁ ভাষাটো নাজানে বা ধৰ্ম নাজানে বা সম। ধন সম্পত্তিৰ বিষয়ে নাজানে বা কেতিয়াও একো জাতীয় ন মানে। কিন্তু ধীৰে ধীৰে মানে ত সকলো শিকে আৰু এই শিক্ষাটোৰ মানে এই শ। এই যিটো বস্তু শিকে সেই শিক্ষাটোৱেই মানে জীৱন হয়।
হয় হয় সঁচা কথা কৈছা আৰু আমি যদি জন্মৰ সময়তে যদি। খালী। পৃষ্ঠা এটাৰ দৰে দৰে হওঁ তেতিয়া হ'লে পৰিয়াল সমাজ বিদ্যয়ালয়। অভিজ্ঞতা আৰু সময় মানে সেই পৃষ্ঠাত মানে কাহিনী লিখিবলৈ মানে আৰম্ভ কৰে।
উম উম। আৰু ছাৰ আবু ত মানে কয় যে বিদ্যালয়ত শিক্ষা শেষ হলে মানে শিক্ষা শেষ আৰু। কিন্তু মই ভাবোতে মান বিদ্যালয়ৰ শিক্ষা শেষ হ'ব পাৰে কিন্তু জীৱনত মানে। যিটো আমি শিকিব পাৰো শিক্ষা মানে কেতিয়াও শেষ নহয় আৰু মানে
নাই নাই কেতিয়াও নাই একেবাৰে ঠিকেই আৰু তোমাৰ চোৱা জীৱনেতো তোমাৰ প্ৰতিদিনে আমাক নতুন কিবা শিকায়ে ধৰা কেতিয়াবা সুকে সুখে শিকালে বা কেতিয়াবা দুখে শিকালে কেতিয়াবা ব্যৰ্থতাই মানে এনে শ শিক্ষা দিয়ে যিটো মানে সফলত সফলতাও মানে দিব নোৱাৰে এতিয়া যদি আমি উদাহৰণস্বৰূপে যদি মই চাব যাওঁ তেতিয়া হ'লে তোমাৰ ধৰা যদি এজন যদি ছাত্ৰ পৰীক্ষা যদি বিফল হয় তে তেওঁতো হয়তো হতাশ হ'ব পাৰে কিন্তু যদি সেই অভিজ্ঞতাৰ পৰা শিক্ষা লয়ে সেই ছাত্ৰজনে তেতিয়াহ'লে সেই মানে ব্যৰ্থতাই মানে এই ছাত্ৰজনৰ জীৱনত মানে এটা তোমাৰ টাৰ্ণিং পইণ্ট এটা আনি দিব য'ত ভৱিষ্যতত মানে সেই টাৰ্ণিং পইণ্টোৱে মানে তাক মানে আগুৱাই লৈ যাব পাৰে মানে
হয় হয় এনে তোমাৰ তোমাৰ মতে জীৱনৰ মূল্যটো মানে ক'ত আছে
মানে চোৱা জীৱনৰ মূল্যটো তোমাৰ ধন সম্পত্তিতে নহয় মানে এজন ধনী মানুহেও মানে অসুখী মানে দূষিত হৈ থাকিব পাৰে বা ইফালে আনহাতে মানে এজন সাধাৰণ মানুহ বা এজন দুখীয়া মানুহ মানে বহুত শান্তি আৰু সুখত থাকিব পাৰে মানে এটা জীৱনৰ মূল্য মানে তাতেই লুকাই থাকে আৰু মানে ধৰা সুস্বাস্থ্য হ'ল ভাল সম্পৰ্ক সততা আত্ম সন্মান শান্তি আনৰৰ মুখত হাঁহি বিৰিঙাব পৰা ক্ষমতাৰ মাজতে মানে তোমাৰ জীৱনৰ মানে মূল্যখিনি লুকাই থাকে বুজিছা
অ অ আৰু মানে ধৰা বহুত মানুহে যে কয় যে মই যদি আৰু অলপ ধনী হওঁ তেতিয়া মানে আৰু বেছিকে সুখী হ'ম কিন্তু সুখ কেতিয়া মানে কেৱল ধনৰ ওপৰত নিৰ্ভৰ নকৰে আৰু হয়নে নাই
কৰে
আৰু এটা কথা হৈছে ধৰা মানে চেম ঘট না আৰু মানে একে ঘটনাই মানে দুজন মানুহৰ জীৱনত মানে সম্পূৰ্ণ বেলেগ প্ৰভাৱ পেলাব পাৰে নেকি ধৰা মানে কেনেকৈ প্ৰভাৱ পেলাই আৰু বেলেগ বেলেগ
মানে ধৰা ধৰাত মানে চোৱা। দুজন মানুহে মানে এক ধৰণৰ ব্যৰ্থতাৰ সন্মুখীন হল। নে এজনে ধৰা ভাঙি পৰিল আৰু আনজনে সেই ব্যৰ্থতাত মানে। মানে কোনো নতুন আৰম্ভণিৰ সুযোগ হিচাপে ললে ঘটনা কিন্তু একেই কিন্তু দৃষ্টি মানে চোৱাৰ দুইজন মানুহৰ দৃষ্টি মানে চোৱাৰ হেৰিটো বেলেগ বুজিছা ন দৃষ্টিভংগীটো বেলেগ তে সেই অৰ্থাৎ মানে তোমাৰ জীৱনৰ তোমাৰ যিটো গুণগত মান মানে বহু পৰিমাণে মানে আমাৰ চিন্তাধাৰাৰ ওপৰত নিৰ্ভৰ কৰে আৰু
অ অ আৰু ধৰা বহুত মানুহে ভাবে যে যদি মোৰ জীৱনত কোনো সমস্যা নাথাকিলেহেতেন এতিয়া সেইটোৰ বিষয়ে মানে কি কোৱা
ছাৰ কিন্তু বাস্তৱত মানে তোমাৰ চ সমস্যাহীন জীৱন বুলি একোৱে নাই হয় নে নাই ৰিয়েল লাই যদি আমি চাব যাওঁ চব চব সকলো মানে জীৱনতে মানে সমস্যা থাকেই আৰু সমস্যা যদি নাথাকে এতিয়া আমি ধৈৰ্য নিশিকিলো হেতেন নেকি। সাহখ শিকিলোহেতেন নেকি তুমিয়ে ভাবা সংগ্ৰাম বুজি মানে সংগ্ৰামৰ যিটো মূল্য সেইটো আমি বুজিলো হয় জানে এতিয়ালৈকে।
অ অ সেইয়াই আৰু ধৰা মানে যেতিয়া সোণ যেতিয়া জুইত জুইত পুৰে আৰু তেতিয়া মানে যেতিয়া সোণটো বিশুদ্ধ হয় ন তেনেকে আৰু মানুহে ধৰা জীৱনৰ যিবিলাক পৰীক্ষা থাকে সেই পৰীক্ষা বিলাক মাজেৰে মানে অধিক শক্তিশালী হৈ যায় আৰু আৰু চাবা মানে জীৱনৰ লগত মানে আমি সময়ৰ সম্পৰ্কটো অতি গভীৰ আৰু আমি মানে সকলোৱে মানে চৌবিশ ঘন্টা পাওঁ কিন্তু সেই চৌবিশ ঘন্টাৰ মানে সেই চৌবিশ ঘণ্টাটো আমি কেনেদৰে ব্যৱহাৰ কৰো। সেইটোৱে মানে আমাৰ জীৱনৰ দিশটো নিৰ্ধাৰণ কৰে আৰু
কৰে কৰে আৰু চোৱা সময়ক যদি আমি সন্মান সময় সময়ক সন্মান কৰা মানে তোমাক জীৱনক সন্মান কৰা বুজাই আৰু সময় যদি নষ্ট কৰো তেতিয়াহ'লে মানে নিজৰ জীৱনৰ এক অংশ মানে নষ্ট কৰা হ'ল আৰু
অহ অহ সেইটোৱে আৰু আৰু ভাবা যে আজিকালি যে মানুহে মানুহে মানে যি নাই আৰু সেইটোলে মানে বেছি চিন্তা কৰে আৰু কিন্তু সেই আৰু মানে যি আছে সেইখিনি লৈ সুখী হ'ব লাগে।
লাগে লাগে সেইটোৱে একদম ঠিকে কৈছা কাৰণ চোৱা যদি আমি যদি। পোৱা সুস্থ শৰীৰ শৰীৰে যদি আমি সাৰ পাইছো বা পৰিয়ালটো যদি আমাৰ ঠিকে আছে বা আহাৰ আছে। খাবলৈ বা আমাৰ নিজৰ বন্ধু লগ সংগখিনি আছে একেবাৰে ভাল হৈ পেলাই। তে সেইখিনিয়ে আমাৰ কাৰানে বহুত ডাঙৰ এটা আৰ্শীবাদ হয় নে নহয়। আৰু কৃতজ্ঞ কৃতজ্ঞতা জীৱনক মানে অধিক শান্ত আৰু আনন্দময় কৰি তোলে আৰু যদি আমি চব বস্তুতে আমি দুখে বিচাৰি থাকো তেতিয়াহ'লে আমি কেতিয়া সুখী হ'বই নোৱাৰিম জীৱনটোত।
অ অ সেইটোৱে সেইয় আৰু ধৰা এইখিনিৰ পৰা আমি এটা এটা কথা বুজি ধৰা মানে জীৱন জীৱন মানে কেৱল অস্তিত্ব নহয় আৰু ধৰা জীৱন হৈছে মানে উপলব্ধি বা শিক্ষা অনুভৱ আৰু মানে নিৰস্তৰৰ মানে বিকাশৰ যাত্ৰা আৰু আৰু জীৱনক বুজিবলৈ হলে মানে আমি কেৱল মানে বাহিৰৰ পৃথিৱীখনে নহয় নিজ নিজৰ মানে যিখন অন্তৰ আছে সেই অন্তৰ খনো চাব লাগিব। আৰু ধৰা যিজন ব্যক্তিয়ে মানে নিজকে বুজি পায় আৰু সেইজন মানে তেওঁৰ জীৱনৰ মান অধিক গভীৰভাৱে বুজিবলৈ সক্ষম হয়
অ হয় হয় আৰু এনেই আমি যদি এতিয়া বেলেগ এটা এইটো বিষয়তে যদি আমি বেলেগ ফালে যদি আলোচনা কৰিবলৈ যাওঁ আমি এইবোৰে আলোচনা কৰিম যেনেকে ধৰা তোমাৰ জীৱনৰ উদ্দেশ্য কি হ'ল সপোন কি আশা তাৰপিছত বাস্তৱতা আৰু কেনেকুৱা মানে জীৱনাক আমি অৰ্থপূৰ্ণ কৰি তুলিব পাৰোঁ আৰু
উম উম
যেনেকৈ ধৰা তুমি আমি যিতু ধৰা যেনেকে ধৰা তুমি ভাবা এনেই তুমি কি ভাবা যে শৈশৱ জীৱনৰ ভেটি বুলি কিয়
কিয় কোৱা হয়।
মানে শৈশৱক মানে ধৰা জীৱনৰত মানে ভেটি বুলি কিয় কোৱা হয় মানে এই মানে সেই শৈশৱৰ সময়তে মানে মানুহে মানুহৰ যিটো মানে বিক্যক্তিত হওক চিন্তা ধাৰা যিটো মানুহৰ অভ্যাস মূল্যবোধ মানে আৰু আচৰণৰ মানে বীজটো ৰোপণ কৰা আৰু মানে উম মানে শিকোৱা হয় আৰু সেইবিলাক। আৰু এটা মানে ধৰা এটা গছৰ শি মানে যেনেকা মজবুত হলেহে মানে গছৰ গছজোপা মানে ধৰা ধুমুহাতটো মানে থিয় হৈ থাকে তেনেদৰে মানে সেইয আৰু মানে যদি মানুহজনৰ জীৱনটো মানে জীৱনৰ শৈশৱৰ সময়খিনি যদি সুন্দৰ হয় তেতিয়াহে মানে মানুহক মানে গোটেই জীৱনতটো সহায় কৰে কাৰণ চ বা শিশুৱে দেখাই হওক বা শুনাই হওক আৰু অনুভৱ কৰা অনুভৱে কৰাই হওক মানে প্ৰতিটো কথা মানে তাৰ মনত মানে গভীৰ চাপ পেলাই আৰু মানে
পেলাই পেলাই
উম
আৰু এনে যদি অভিভাৱকে এনে তোমাৰ মতে শিশুক কি কি দিব লাগে
অভিভাৱকে মানে ধৰা আজিকালি মানে শিু বিলাকক ধৰা খেল ধেমালিৰ ওপৰত অলপ বেছিকে গুৰুত্ব গুৰুত্বপূৰ্ণ গুৰুত্ব দিব লাগে আৰু কাৰণ খেলৰ মাজেৰে ধৰা শিশুৱে মানে দলীয় কাম এটা কৰে কৰে বা যি সেই খেলখনত কিছুমান নিয়ম মানি চলিব লগা হয় বা ধৈৰ্য বা জয় পৰাজয় গ্ৰহণ কৰা গ্ৰহণ কৰে আৰু ধৰা বন্ধুত্বটো শিকে আৰু কাৰণ ধৰা আগতে মানে গাঁৱৰ পথাৰত মানে ল'ৰা ছোৱালীবিলাক মানে একেলগ হৈ খেলিছিল কিন্তু ধৰা আজিকালি মানে ম'বাইল ফোন ওলাৰ পৰা বা ভিডিঅ' গেমছ বিলাক ওলাৰ পৰা মানে সেই জগতখনৈ মানে বহু সলনি হৈ পৰিছে মানে আজিকালি মানে ক নিজৰ মানে সম নিজৰ মানে আত্মীৰ লগত মানে কথা পাতিব কাৰানে সময় নোহোৱা হৈ গৈছে
উ
কিন্তু ধৰ মানে ধৰা প্ৰযুক্তিটো বিলাক প্ৰযুক্তিবিলাক ভাল কিন্তু যদি মানে শিশুৰ মানে সি ই মানে শিশুৰ মানে যিটো স্বাভাৱিক বিকাশ আছে সেই বিকাশ মানে বাধা প্ৰদান কৰে আৰু দুতটা মানে তিনিটা মানে ভাল আমি যিটো ইয়াৰ মাজত ভাৰসম্য আছে সেই ভাৰসাম্যটো বজাই ৰখাটো মানে অতি প্ৰয়োজনীয় হৈ পৰে আৰু
উম উম হয় ঠিকে কৈছা
আৰু ধৰা শি পশুকালত যিবিলাক অভ্যাস গঢ়ি উঠে সেইবিলাকেও মানে গোটেই জীৱনটোত প্ৰভাৱ থাকে হেল্ল'
হয় হয় ঠিকে কৈছা বে তুমি বাকী এনেই চোৱা অভিভাৱক কোৱাচোন
মানে ধৰা সময়মতে মানে ধৰা শিশুকালত মানে যিবিলাক আমাৰ অভ্যাস গঢ়ি উঠে আৰু সেইবিলাকে মানে আমাৰ মানে গোটেই জীৱনতটোত প্ৰভাৱ পেলাই আৰু মানে ধৰা সময় মতে উঠা পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰখা তাৰ পিছত সন্মান জনক কা ব্যৱহাৰ কৰা ত কিতাপ পঢ়াৰ অভ্যয়াস আৰু মানে আনক সহায় কৰাই হওঁক এইবিলাক মানে সৰু সৰু অভ্যাসবোৰে মানে পিছলে মানে এটা ডাঙৰ ব্যক্তিত্ব গঢ়ি তোলে আৰু ধৰা ঠিক তেনেদৰে ধৰ মানে যিবিলাক বেয়া অভ্যাস আছে সেই বেয়া অভ্যয়াস বিলাক মানে আমি শৈশৱতে মানে শৈশৱতে মানে আৰম্ভ হয় আৰু সেই মানে অভিভাৱক আৰু শিক্ষকৰ মানে দায়িত্ব দায়িত্বটো মানে বহুত ডাঙৰ আৰু উ
উম আৰু তোমাৰ চোৱা আজিকালিতো বহু অভিভাৱকে ভাবে যে কেৱল পঢ়া শুনাই সফলতাৰ মানে পথ আৰু কিন্তু তোমাৰ খেল ধেমালিও মানে সমানে প্ৰয়োজনীয় এটা শিশুৰ কাৰণে কাৰণ খেলৰ মাজেদিও তোমাৰ মানে শিক বিষয় দলীয় কাম হ'ল তোমাৰ নিয়ম নিয়ম মানি চলা বা ধৈৰ্য্য হ'ল জয় পৰাজয় গ্ৰহণ কৰা আৰু বন্ধুত্ব শিকে আৰু কেনেকৈ আৰু আগতে তোমাৰ গাঁৱৰ পথাৰত এনে ল'ৰা-ছোৱালীৰ ছোৱালী বোৰে ধৰা লগে লগে খেলিছিলে কিন্তু আজিকালি মোবাইল আৰু ভিডিঅ' সেই জগতৰ খন মানে বহুখিনিয়ে মানে সলনি কৰি পেলাইছে
অহ অহ
প্ৰযুক্তি মানে এনে ভাল কিন্তু যদি মানে সেই শিশুৰ স্বাভাৱিক বিকাশত যদি বাধা দিয়ে তেতিয়াহ'লে তেনে মানে ভাৰস্যয ৰখাটো মানে অতি প্ৰয়োজন আৰু
অ দিয়া ঠিক আছে বাৰু আমি পিছত কথা পাতিম আৰু
উম দিয়াচোন তে
উ উম